আহ শুনিছ
অ শুনিছো শুনিছো
আহ কচোন কি বা হ'ল এতিয়া হেল্ল'। হেল্ল'। মাত কাটি-কাটি আহিছে।
একো শুনা নাই। নাই এতিয়া শুনিছো। মাজে-মাজে নাই- কীয়া হৈ যায় মাতটো অ'।
তই শুনিছা।
অ'ঁ
আহ কি কৰি আছা বোলো।
আছিলো এনে বাগৰি ইলুটি-খিলুটি কৰি।
অহ-অহ। এ মোক। মই ভাবো। এ' শুনিছনে হেল্ল'।
অহ হেল্ল'।
এই, কালি যে কিবা এয়া যে কথা পাতিছ - ছিলো যে উ হেৰিৰ ওপৰত। এই কিবা দেখ- লেখাৰ ওপৰত অ' বৰাক জনাইছিলি নেকি?
অ'।
অ' সেইটো। অ' ক'লো, ক'লো।
অহ। কি কয়, কি এ' কিবা কৈছে নে? হেল্ল'।
এনে মই সুধিলো কথাখিনি।
অঁ।
হেল্ল'।
অ' শুনি আছো ক'।
অ' মই সুধিলো কথাখিনি।
অঁ।
তাৰপিছত আৰু এ কৈছে আৰু আ তোক যিখিনি কৈছিল সেইখিনিয়ে কৈছে। তাৰপিছত ময়ো ক'লো যে এনেকে আমি।
তেনেহলে এইবোৰ কিবা দেখুওৱা-মেলোৱা এনেকুৱা কিবা প্লেন কৰিছে নে?
নাই - নাই তেনেকেতো একো কোৱা নাই। মই যিটো ভাবিলো, বা', আমি দুটাই যিটো ভাবিছিলো সেইটোৱে ক'লো যে- এনেকে এ', চাকি বা সেৱা কৰি আহিলেই হ'ল।
উম।
নহ'লে বা মাক, ককম', -মাকো কম, তাৰপিছতে মাক, আকৌ মই', ক'লো কালি, তে, কলো যে', কেতিয়াবা যদি তেনেকুৱা সি, - তোমাক কিবা -কয় পাৰিলে তুমিও চাকি দি দিবা বা তেনেকে যদি পাৰা আৰু,
অঁ। ত', মায়ে কি কৈছে কিবা, কৈছেনে মায়ে সেইদিনা যে কিবা সি', ফিল কৰিছেলে যে', আ',
নহয়, সেইটো কৈছো শুনিছে মায়ে একেব, ডাইৰেক্ট হেৰি কৰি দিয়া নাই, ডিচমিচ কৰি দিয়া নাই কথাটো। কিন্তু কৈছে নহয় স, টো কি', -কয় ', এ', এনেও সি এনেকে ওপৰমুৱাকে শুব নালাগে আৰু, আৰু এক্সচুলি সাহস লাগে বোলে, যাৰ অকমান সাহসটো কম থাকে তাহতক মানে পতককে এনেকৈ পায়েই। ত', সাহসটো থাকিলে, একো নহয়, মইতো', সদায় এনেকে অকলেই থাকো। ক'ত একোতো হোৱা নাই। আৰু মায়ে, মায়ে কৈছে এ ', কি', - কয় ', উম', কি- কৈছিলে ৰিচেন্টলি নেকি, নে', হল-টাইমছ, তাকেইদেই ফিল কৰিছিলে বোলে।
অহ', মায়ও কৰিছে কি কৈছে?
এ', -কৈছে আৰু এনেকে হ'ল মইও সেইদিনাখন পৰহিনে, কেতিয়া মই সেই টাইমতটো অলপ অ', পাহৰি গৈছো হা', - হু দিব লাগিব মুথৰ উপৰত ৰিচেণ্ট আৰু ৰিচেণ্ট -কাহানী হয়', - ত', কৈছে আৰু এনেকে মইও ফিল কৰিছিলো, কিবা এটা তেনেকে। আৰু একো কোৱা নাই মই', একো সোধা নাই। বৰ বিশেষ মায়ো একো কোৱা নাই। অ বেখেত ইমান এটা ধৰি থকা নাই মানে সেইটো আৰু।
মায়ে চা আহ কিবা এটা যে ফিল হয়, সেইটো জানো বাৰু তাতে সেইটো কাৰণ নিজেও ফিল কৰিছোতো কিন্তু মায়েতো ইয়াৰ কাৰণেও কৈছিলে, আমাৰ ইয়াৰ কাৰণেও কৈছিলে হেৰি। অ মাহতৰ সেই ৰুমটোত। গেছ ৰুম যিটো আছে ন তাতে ৰুমত বোলে গুদুম গুদুম গুদুম কে শব্দ হয় আমিতো কেতিয়াও সেনেকুৱা ফিল কৰা নাই।
ছিলে কালি মোক।
নাই সেইটো কেনে কেতিয়াও ফিল কৰা নাই, একচুৱেলি বস্তুটো কি হয় মাহতে তাৰমানে মাহঁতে তাৰমানে কি কৰে এই খিকি খন খুলি থৈ দিয়ে। ত অ খিকি খন খুলি থৈ দিয়ে তলৰ ল'ৰা ছোৱালী বিলাকে দেৰিলৈকে কি আক সেইটো। কৰে খেলি থাকে। বহুত দেৰিলৈকে খেলি থাকে তাহত বিলাকৰ হুলস্থুল অলপ হয় আৰু অলপ শব্দতো আহিবই আৰু ন সিহঁতে হুলস্থুল কৰি থাকে সেইটোহে হয়। এনে আমি সিটো ৰুমতো শুই চাও, এইটো ৰুমতো শুই চাওঁ এনেকুৱা। কোনো, নহয় আনকি ৰাতি তিনটা বজাত উঠা। দুটা বজাত উঠি তাইৰ গোটেই ৰুম। ঘূৰি ফুৰিব পৰা আমি কেতিয়াও কিন্তু এনেকুৱা ফিল কৰা নাই আজি।
নাই মই ফিল কাৰ নাই মইয়ো। টো উঠিছিলোঁ। ৰাতি দেটাৰ সেই টাইমতে আৰু ময়ো উঠি তিনি, টা বাজিছিল। চাগে দুবাৰ তিনিবাৰে উঠা হ'ল। পানী খাব যাওঁ কিটচেনত। অ'' তাহঁতৰ খালি সেই কিটচেনৰ। কিটচেনৰ খালি সেই লাইটটোহে অকমান ৰেড কালাৰৰ ন সেইটোহে অকমান।
মানে সেইটো ৰেড ইনটৈনচচেলি লগাইছো সেইখিনি জেগা ৰেড হ'ব লাগে কাৰণে দুয়োটাই কালাৰত অলপ। কমহে হৈছে। মই চাওঁ তাতে অলপ কিবা কালাৰ। বেলেগ এড কৰিব পাৰোঁ নেকি। ত' সেইটো ইনটেনচেনলি লগোৱা হৈছে।
আৰু অলপ। আইচোলেটেড টাইপ।
অ অ অ সেনেকুৱা অলপ ৰেড লাইট সেনে নাই মই ৰাতি কিমান। টো ইহঁতৰ কাৰণে ৰাতি কাঁহ চৰ্দি কিবা কিবি হৈ থাকে ৰা-
নাই নাই মইতো তাত ফিলে কৰা নাই আৰু মেইনলি তহঁতৰ সেই আগৰটো আগৰ যি, টো আছে, মানে ৰেচিদেঞ্চি সেইতুটো মানে সেইটো একেবাৰে, বেলকনিৰ ওচৰতেই আছিল, ন মোৰ ৰুমটো আৰু তহঁতৰ ৰুমটোতো ভিতৰলৈ আছিলে একদম। হলটো যথেষ্ট। ডাঙৰ আছিলে। কিন্তু মই আজিলৈকে সেইটোত। মানে একমইতো টিভি চি ভি চাই ৰাতি দেৰিকে যাওঁ, ৰুমত শুব লে কেতিয়াবা একো একো, হোৱা নাই কিন্তু মানে মই কেতিয়াও একো ফিল কৰা নাই মানে সিমান খিনি ফ্ৰিলি চাগে মই ঘৰত নাথাকিলো হয় মানে
উম অ বুজিছোঁ তাত এনেও একো তেনেকুৱা উ নাই ইমান মই কতো পোৱা নাই মই ইটিনাতো পোৱা নাই মই ব কলনীতো পোৱা নাই ইয়াতো পোৱা নাই মই ক'তো ফিল কৰা নাই কিন্তু আমাৰ ঘৰত এইটো মই সৰুৰ পৰাই এটা গোমা গোমা নিচিনা
উম কিন্তু একো নাই বুজিছ নে মই যিটো গম পালো এইটো জাষ্ট কালি এতিয়া এতিয়া চাহ হা কালি যেনেকে আমি সেইটো কথা পাতিলো কালিৰ পৰাই কিবা এটা কিবা এনেকুৱা হৈ থাকে ন কথাটো পতা পিছতেই চক হৈ থাকে ন।
উম।
তেনেকা টাইপ হৈ থাকে ন। ত মোৰ কালি সেইটো ফিল হৈ আছে বাৰে বাৰে। কিন্তু আ আ বাকী কেতিয়াওটো তেনেকোৱা মোৰ একো ফিল হয় নাই মানে সেইবিলাক চব টকিং হয় বুজিছ এইবিলাক কথা
বস্তু দেখা পাব ন।
এই সেইবিলাক কেতিয়াবা সপোন এনেকে আহে ধৰ মই সপোন বুলিয়ে কম আও কিন্তু মেইন কথা মায়ে যিটো কৈছে সেইটো হৈছে সাহসটো যদি মানে এইবিলাক ইমান ডাঙৰ ডাঙৰ বস্তু নহ হয় মানে এইবিলাক হে থাকে আৰু ৰাতি কেতিয়াবা অকমান অ
নহয় বস্তুটো কি জাননে। নহয় বস্তুটো কি জান নে গুৰু গো খাই বেয়া হলে সেয়াই ধৰে গুৰু গোসাই যদি বেয়া নহয় তেতিয়াহ'লে সাহসটো থাকিলে ঠিকে আছে কিন্তু বেমাৰ আজাৰ বেছিকে কৰে নিগেটিভ হয় ন বেমাৰ আজাৰ বেছিকে কৰে এতিয়া সেইখিনি পৰিৱেশত চাগে তেওঁলোকৰ সেইটো মানে স্থান আছিলে তাৰ ওপৰত ধৰ পিটনি চিটনি ওপৰত বহোৱা হয় ন কিন্তু তেওঁলোককো আমি সন্মানেৰে ওলাই দিব লাগিছিলে বোলে আপোনালোক এতিয়া ইয়াৰ পৰা যাওক আমি ইয়াতে থাকো বাস কৰিম এই কাম খিনিতো চাগে নিশ্চয় কোনেও কৰা নাই সিহঁতে কৰে ন মাটি শুদ্ধিকৰণ কৰি লয় ন প্ৰথমে আহ মাটিত পূজা মানে মাটি পূজা মানে কি এয়া খুটা পুটা পূজা সেইটো পুটা আছে এই শুদ্ধিকৰণৰ পূজাত কৈ আছে তাৰ মানে সনেকে শুদ্ধিকৰণ কৰি ল'ব লাগে মাটি মাটিবলাক চহাব লাগে আৰু চহাই পেলাই ওপৰতল কৰি গ'লে এনেকুৱা কৰে তাৰ মানে অ গতিকে যাব দিব লা আৰামছে আৰু কেতিয়াও অপকাৰ কৰা নাই ত মন কৰিছ নে এটলিষ্ট কেতিয়াও অপকাৰ কৰা নাই। উম খালি উম। উম কিন্তু সেইটো ক'ব নোৱাৰি ন বেমাৰ আজাৰৰ বা মানুহৰ মনৰ অশান
সেইটোয়ে সেইটোয়ে কৈছো যিহেতু আমি আমি ইমানকিটা মানুহ আছো ন ত আমিতো এতিয়ালৈকে মানে পোৱাতো তেনেকে নাই ধৰ যিমান খিনি সি পাইছে ত' মই সেইকাৰণে কৈছো যে যি সেই তেনেকুৱা ফিল হয় বা কিবা হয় হনুমান মন্দিৰ হওক বা শিৱ মন দিৰে হক যি আপোনালোকে পছন্দ কৰে আৰু তেনেকে গৈ পেলাই প বোলে চাকি ধূপ বা চাকি নিদিলেও এটলিষ্ট সেৱাটোকে জনাই আহিব বা কিবা
নাই সেইখিনি কৰাটো তাৰ কাৰণে প্ৰয়োজন কিন্তু সি তাৰ এইটো বস্তু টু বহু ৰেপিটেড।
অ ৰিপিটেড হৈ আছে অ কাৰণ মই কৈছো যে হেৰি কিমান আৰু তাৰ পিছে পিছে আমিতো সদায় এনেকুৱা নহয় যে আমি সদায় তাৰ লগত কোনবা এজন থাকিব। তেনেকুৱাটো নহয় সেইটোৱেই এদিন নহয় এদিনটোতো অকলেই চবেই হেৰি কৰিব লাগিব ন? ত' সেইটো যদি আমি এতিয়া পাই যদি অলপ অলপ মানে ঠিক কৰাইব পৰা যায় ভাল হ'ব। পিছলে ত সেই এতিয়া চা এতিয়া কবাত এতিয়া যাবলৈ হলে হয়তো বৌ থাকিব লাগিব নহয়বা মই থাকিব লাগিব তাৰ লগত। নহ'লে বা মাক। থাকিব লাগিব তাৰ লগত। সেইটোতো পচিবল নহয় ন ছবৰে নিজৰ লাইফ থাকে, তাৰ লগত কোনে থাকিব
ন সেইটোয়ে সেইটো সি নিজে ভাল কৰি ল'ব লাগে আচ চলতে,
তাকেতো আৰু সিহে গম পায় কি বা একচুৱেল বস্তুটো ত', সেইমতে একৰ্ডিংলি কৰিলেই হ'ল ন',।
সি যেনেকৈ এতিয়া ধৰক কয় ন', এতিয়া মইতো ভাবিছো সি সেই বেলেগত মানে হেৰি নহলেই হল। অ', বেলেগত তাৰ মানে ধৰ ক'বাত গ'লে কৰিলো মানুহ বিলাক আমি। অ, মানে সি সেই ভিতৰত নোসোমাই ন, অলপ বাহিৰে- বাহিৰে থাকে সেইটো কৰিলে, তাৰ কাৰণে বেছি ভাল। কাৰণ তাৰ সেইটো ভয় অলৰেডি আছে, মানে ভাল হওক, বেয়া হওক, সঁচা হওক, মিছা হওক, এটলিষ্ট তাৰ তাত সেইটো বস্তু মানে, সি ফেইব, ফিল কৰে ন, বস্তুটো অ', যদি ফিল কৰি থাকে, কে, বেলেগ নহ'লেও চাইন্টিফিক, - প্ৰেক্টিকেলি চাবলৈ গলে সেইটো, পেপ নিয়া হয় কেনেবাকে সেনেকোৱা, মনৰ সন্দেহটো হ'ব, পাৰে ন ', গতিকে সেইবিলাক বস্তু, পৰা এভইড কৰিবলে সি তেনেকে নোসোমোৱাই ভাল সেই,
উম -উম কিন্তু সেই পোৱালী অ', সাহস নিজৰ সাহস, টোও আনিব লাগিব। এতিয়া ধৰ হা, মই কি ভাবিছো, বোলো মানে এনে ময়ো একচুৱেলি ইমানো সাহসী নহয় মানে, কিন্তু তথাপিতো মই ভাবিছিলো যে এ, মোৰে মই যদি মোৰ ঘৰতে যদি মই থাকিব নোৱাৰো তে, কেনেকে হ'ব মানে। এটলিষ্ট মোৰ ঘৰত যাতে, কোনেও আহি পেলাই একো কৰিব নোৱাৰে আৰু, ভূতে নহওক কেলে ত', সেইটো- সেইটো থত মানে সিও যদি মোৰ- মোৰ লাগিছে সিও যদি সেইটো আনে, যে বহুত হৈ গ'ল আৰু কিমান আৰু, সৰুৰ পৰা এনেকেই থাকিম নেকি? ত ', উম্ এট বেছি সাহস কৰি যদি- যদি আগবাঢ়ে ন', ৰুমত তেতিয়াহ'লে মোৰ লাগিছে, একো নহ'ব।
উম নহ এতিয়া তই যিটো কথা কলি ন। চেইম বস্তুটো সেই। উ মানে অ শৰীৰ নোহোৱা সকলেও চিন্তা কৰে ন কাৰণ তেওঁলোকৰ মতেতো সেইটো তেওঁলোকৰ ঘৰ ন এৰি কিয় দিব। বস্তুতটো সেনেকুৱা হয়। কেতিয়াবা কেতিয়াবা গতিকে সেই তেওঁলোকক মানে বিধিৰে পঠাই দিলে। তেওঁলোকে ৰাস্তা পায় ন এতিয়াতো ৰাস্তা নাই ন তেওঁলোকৰ তেওঁলোকৰ মতে তেওঁ ইয়াতে আছে ইয়াতে তেওঁলোকে জীয়াই আছে আহ তেওঁলোকৰ মতে। গতিকে উ সেইয় আৰু তেওঁল কাৰণে সেইখন ঘৰ হয়। আৰু মই মই তা সঁচা কৈছোঁ মইটো ফিল কৰোঁ যে কিবা থাকে ৰাতি বিশষকে হেতু হয় আৰু উঠি কৰি আহলেও মানে অলপ মানে সদাই নালাগে। ডেফিনেটলি সদায় নালাগে ব এটা ফিল হয় আৰু মোৰ লাগে যে তেওঁলোকে অপকাৰো নকৰে। অপকাৰ কেতিয়াও কৰা নাই কিন্তু অকণ ভয়তটো লাগিবই আৰু।
বস্তু আৰু এটা কথা মানে মই সেইটো মই ইমান চিয়ৰ নহয় কাৰণ দেউতা এইটো পুৰা খোলাকে কথা নকয় ন ত জানেই। কিন্তু আগ দেতাতো বহুত সাহসী মানে ধৰ বহুত ট্ৰাসফাৰবল জব যিহেতু আগত বেলেগ বেলেগ জেগাত থাকে কিন্তু স সৰুতে কেতিয়াও তেনেকে দেখা নাই যে দেউেতাই লাইট জ্বলাই থৈছে বা কিবা তেনেকুৱা। কৰি তেতিয়াও তেনেকে আমি মইতো দেখা আনে হা কিন্তু সেই ধৰ যেতিয়া ৰিটায়াৰ হ'ল বা কিবা মানে